হেল্ল'।
অঁ শুনিছানে?
অ অ শুনিছো তুমি শুনিছা আহ ভালে আছা?
উম ভালে আছো মই ।তোমাৰ ভালনে?
অ ময়ো আছো দিয়া ভালে। তেন্তে আজি যি এটা মানে টপিকৰ ওপৰত কথা পাতিম বুলি ভাবিছো ।
ঠিক আছে
থিক অসুস্থতা আৰু তাৰ সমাধান ।
ঠিক আছে হ'ব ।
অ তোমাৰ আজিকালিিতো জানাই ঘৰে ঘৰে মানুহৰ মানসিক অসুস্থতা আৰু বিভিন্ন ধৰণৰ মানে মানসিক ৰোগবোৰ দেখাই দিছে ।
অ দিছে দিছে দেখিছো । ত মই মানে দেখিয়ে থাকো চচাইটিত ।
অ সকলোৰে তুমি । ঘৰে ঘৰে দেখা পাবায়ে। সবৰে একেটা মানে সমস্যা কাৰোবাৰ মন বেয়া লাগি থাকে কোনোবাই ৰাতি টোপনি মাৰিব নোৱাৰে কোনোবাই মানে টেনচনৰ কাৰণে শুব নোৱাৰে সেইবোৰে আৰু
অ সেইবোৰে টেনচন চবৰে
উম সৰু হওক ডাঙৰ হওক আজিকালি মানে কি কবা আৰু চবৰে সেইবোৰে ।
অ আজিকালি ঘৰে ঘৰে তাৰমানে সমাজত দেখাই যায় ৰোগী মানে তোমাৰ মানসিক অ মানসিক চবৰে কষ্ট হয় সেই ৰপতে ভুগি আছে আৰু যিমান দেখিছো যিমান শুনিছো
পিত তোমাৰ সেনেকুৱা কিবা সমস্যা দেখা দিছে নেকি?
চাকৰি বাকৰিৰ ক্ষেত্ৰত তাৰ মানে হৈ যায় বেছিকে ভাবি থাকি থাকিলে সেইটো কথাই ত' ৰাতি টোপনি নাহে এনেকুৱা হয় আৰু ৰাতিত টোপনি নাহে ।
সকলোৰে এইবোৰ ৰাতি টোপনি মাৰিব নোৱাৰে চিন্তাই ভাৱনাই খাই পেলাই মানুহবোৰক আজিকালি সৰু হওক ডাঙৰ হওক চবৰে কিবা না কিবা মানে সমস্যা থাকেই আৰু জীৱনত
হয় হয়
তুমি সেইবোৰৰ পৰা ওলাই আহিবলে তুমি কি কি পৰিশ্ৰম কৰা ।
মই তোমাৰ ৰাতি ৰাতিপাও উঠো ৰাতিপুৱা তুমাৰ চাৰিটাৰ ভিতৰতে উঠে যিহেতু আজিকালি গৰমৰ দিন চাৰিাত উঠি তুমাৰ বেলি উল লোৱাৰ আগতে উঠি পেলাই অকণমান দৌৰি
অ অ ভাল ভাল ভাল কথা এইটো । আৰু ব্যায়াম মই ৰাতিপুৱা চাৰিটা দটোো বাৰু
অ তুমি কেইটামান উঠা?
মই ছয়টা চাৰে ছয়টাাতো ।
অ চাৰে চাৰে ছয়টা চাৰে চাৰি বাত উঠি তোমাৰ তুমি কি কৰা ব্যায়াম কৰা ।
ব্য্ায়াম কৰো ব্যয়ায়াম কৰো তাৰপিছত আৰু এক্সাৰচাইজ অকমান কৰো । কেতিয়াবা জিমত যাও পিছত ৰাতিপুৱা অকমান ঘৰতে বাৰাণ্দাত খোজ তোজ কাঢ়ো আৰু।
অঁ অঁ কৰি থাকিব লাগে মানসিক মানসিক। মানে কষ্ট নাপাব বুলি কৰি থাকিব লাগে সেই।
অঁ অঁ মানে মানুহৰ কি সবৰেতো থাকেই ন জীৱনত দুখ কষ্ট কিন্তু সেইবোৰে যদি আমি চৌবিশ ঘন্টাই যদি ভাবি থাকো সেইটো সেইবিলাকৰ পৰা কেতিয়াও মুক্ত নাপাম ন সেইবোৰ কথাই মনত চলি থাকিব সেইটোৰ কাৰণে মানে শ তটো নাভাবি আমি যদি জীৱনৰ আন কামবোৰলৈ বেছি গুৰুত্ব দিও তেতিয়াাহ'লে আমাৰ মানে চিন্তাটো যদিও শেষ হৈ নাযায় অকমান কমে বহুত পৰ্যায়লৈ মানে কমি যায় সেইটোোৱে চেষ্টা কৰো আৰু কৰিবলৈ
হয় হয় নিজকে ব্যস্ত কৰি ৰাখিবলৈ ৰাখি মানে চেষ্টা কৰিব লাগে ব্স্ত কৰি ৰাখিলে যাতে এইবোৰৰ কথা বেছি ভাবি থাকে শিকিব নালাগে।
অ অ আৰু পিছে তুমি লগ বন্ধুৰ লগত ওলাই যোৱা নে নো যোৱা
যাও যাও লগ বন্ধুৰ লগত ওলাই যাও কিন্তু ইমান যোৱা নহয় যিহেতু গৰম বেছি
অ যাও মানে কি মনতটো যেতিয়া তেতিয়া অশান্তি লাগি থাকে তেতিয়া কাৰোবাৰ ওচৰতো যাব লাগিব ন লগত যদি চব টাইমত বহি থাকা তেতিয়া তুমি ওলাই আহিব নোৱাৰা বস্তুদূৰ পৰা সেইকাৰণে লগ বন্ধু সেইবোৰৰ লগত কৰো মনটো মানে চিন্তাৰ পৰা মানে মুক্ত ৰাখিব কাৰণে এইবোৰ কৰো আৰু
অঁ ভাল ভাল যাঁও যাঁও যাব লাগিব। ময়ো এতিয়া যিহেতু বেছিকে অকনমান চিন্তা ভাৱনা অলপমান বেছি হৈছে। ভাবা পৰীক্ষাও আহি আছে ওচৰ চাপিছে যিহেতু ত' যাব লাগিব।
অ িকে পিছে তুমি আজিলৈ মানে এই সমস্্যাৰ কথা মানে কোনোবাই তোমাৰ লগত পাতিছেনেে আজিলৈ যে মানুহৰ মানে আন আন মানে মানসিক অ অ মানে তাত ভুগি আছে বুলি কোনোবাই পা
অ অসসি পাতিছো মই এবাৰ ৰ লগত মই কথা হৈছিলে। ত আমি চকট্ৰিষ্টৰ ওচৰত বুলি তেওঁৰ ওচৰত গৈছিলো মই। সহায় লবলৈ কিন্তু ইমান তাৰে সহায় নাপই পালো মানে যিহেতু এইটো বিষয়ত বেছিকে গুৰুত্ব নিদিয়ে মানুহে। নাভাবেও এইটো বেছিকে গুৰুত্ব দিবলগীয়া বিষয় বুলি ত' যাওঁ। তেওঁ কলে কথাবোৰ ত কথাবোৰ যাওঁতে মোৰ ইমান
আচলতে নিজৰ আহ । নিজৰ মানে সমস্যাৰ সমাধান নিজৰ ওচৰতে থাকে তুমি ড্ক্তৰ তাত যোৱা বা আন কাৰোবাৰ তাত যোৱা সকলোৱে এটা কথাই কব যে সময়ত শুব লাগে সময়ত খাব লাগে চিন্তা কৰিব নালাগে নিজক ব্যস্ত কৰি ৰাখিব লাগে ব্য্ায়াম কৰিব লাগে সেইবোৰ কথাই মানে গৈ থৈ কব চববোৰে ত আমি যদি নিজৰ তাত সমাধান খিনি আছে আমি যদি সেই সমাধান খিনি ভালকে কৰো তেতিয়াাহ'লেতো আমাৰ নিজৰে ভাল বেলেগৰ ওচৰত যাবও প্ৰয়োজন নহ'ব ।
অ হয় হয় মই সেইটোয়ে নিজে নিজে কৰিব লাগিব আৰু ইমান বেলেগৰ ওচৰত যাব নোৱাৰি এইবোৰ বস্তু ল পেলাই যিহেতু আমাৰ সমাজত । ইমান এইবোৰ কথা পাতাও নাযায় ।
পাতাও নাযায় অ অ মানুহে মানে গুৰুত্ব নিদিয়ে কিছুমানে ভাবে এনে হয় সময়ৰ লগত ঠিক হৈ যাব কিন্তু । এই যে সময়ৰ লগত বহুত মানুহে নিজৰ মানে জীৱনো মানে শেষ কৰি দিয়ে বহুত ভাবি ভাবি । কিছুমানে সহায় নাপায় তেনেকে অকলশৰীয়া । হৈ নিজৰ জীৱন শেষ কৰি দিয়ে সেইবোৰ বস্তু মানে এতিয়ালৈ আমাৰ সমাজৰ মাজত মানে অহা নাই বস্তুবোৰ ইমান গুৰুত্ব হোৱা নাইন্ত আচলতে গুৰুত দিবালাগে এইবোৰ বস্তু চট উম ।
আৰু যিহেতু আমাৰ সমাজত আজিকালি চচিয়েল মিডিয়াৰ প্ৰভাৱতটো বহুত বেছি । ত চবে ফোনতে ফোনত তে ব্যস্ত হৈ থাকে । ত' তেনেকেও মানুহ নিজ বেলেগৰ লগত কথা বতৰা নাপাতি । পলেও বহুত নিজৰ মাজতে সোমাই ব্যস্ত হৈ ব্যস্ত হৈ গৈছে ।।
আৰু তাতে কিছুমান চচিয়েল মিডিয়াত আজিকালি তোমালোকে চাবা বেছি মানে কিছুমান এনেকুৱা বস্তু মানে থাকি যায় যত মানে তুমি নিজৰ কথা মানে নিজক মানে প্ৰশ্ন কৰিব লগা কিছুমান কথা থাকি যায় । আৰু তাতে মানে কিছুমান কন্টেন্ট এনেকুৱাও থাকে যত তুমি মানে নিজক প্ৰশ্ন নকৰিলেও মানে সেইবোৰ চাই প্ৰশ্ন কৰিব ধৰা যে মই ধুনীয়া নহয় নেকি বা মোৰ মই মানে চবেই ইমান মানে নিজৰ চাকৰি বাকৰি পাইছে মই এতিয়ালৈ কিয় । পোৱা নাই চবেই ফুৰিবলৈ গৈছে মোৰ এতিয়ালৈ কিয় মানে মই চাকচেছ হ'ব পৰা নাই মই ফুৰিব যাব পৰা নাই এইবোৰ কথা মানে দেখা দিয় আৰু চিন্তা ভাৱনা ।
অ অ দেখা দিয়ে মানে বেলেগৰ লগত নিজকে বহুত ভ হয় যায় আৰু উম বহুতো তুলনা কৰি পেলাই বহুত ভাবি থকা যায় সিহঁতৰ হইটো চবৰে আকেসময়তে চাকচেছ । তো নাপায় ।
অঁ ।
চবে বেলে চব । চবেও এনেকে ভুগি থাকিব পাৰে কিন্তু দেখা - বেলেগকে দেখাই দিয়ে চছিয়েল মেডিয়াত। হেটো চাই মন বেয়া কৰিলেই নহ'ব।
অহ। আচলতে নিজক ভালকে ৰাখা, আৰু নিজক নিজক মানে গুৰুত্ব দিয়াতোৱে
অ' নিজক যত্ন কৰি ৰাখি পেলাই সেইটোয়ে সমাধান। নিজন যত্ন কৰি আৰু অকমান পৰিশ্ৰম কৰিব লাগে। তোমাৰ শাৰীৰিক কষ্ট পালেহে তেত এতিয়া ভাল টোপনিও আহিব ৰাত‌
অ' অ' ব্যায়াম কৰিব লাগে কিছু। কৰিব লাগে। তুমি যোনখিনি কথা কৈছা মই মানে ভাল লাগিছে শুনি তুমি যে ইমান ৰাতিপুৱা উঠি যে ব্যায়াম কৰা। খোজ কাঢ়িবলৈ যোৱা।
অ', মোৰ নাই তোমাৰ কথা শুনিও মানে ভা ভাল লাগিছে। তুমি যিহেতু কলা য়োগা কৰা তুমি বুলি। এইখিনি কৰি থাকিব লাগে তাৰমানে নিজ নিজৰ মনক শান্তি দিবলেই হওক। বা শৰীৰক দিবলে কৰি থাকিব লাগে ভাল সেইটো।
ব্যায়াম কৰাতটো বেছি ভাল বুলি মানে জানো আৰু। চবে কয়‌‌ ই - ই - মানে জিমটো বেয়া বুলি কোৱা নাই মই কিন্তু য়োগাটোত মানে কি ব্যায়ামটোত মানে বেছি মানুহক শান্তি দিয়ে মানে। কৰি ফেলে তুমি মানে বহুত মানে অঁ।
অ', ইনাৰ - ইনাৰ পিচ বুলি যোনটো বস্তু আছে সেইট টো য়োগা কৰিলে পাই ময়ো শুনিছো সেইটো।
আৰু জিমটোত মানে তোমাৰ নিজৰ ক - মানে কৰিলে কষ্ট হয় ন' নিজৰ গা - দেহটোত মানে অলপ কষ্ট হয় তোমাৰ ভাগৰ লাগে কিন্তু য়োগাটোত কৰিলে শান্তি লাগে বুলি কয় মানে, বডিটোৱে মানে ৰিলেক্স কৰে বুলি কয় আৰু নিজৰ দেহটোৱে।
অ' অ' অ', হয় হয় হয় । যোনটো মনৰ পৰা শান্তি এটা পায় বুলি কয় য়োগা কৰিলে।
টোৱে। আৰু মানে তোমাৰ লগত কথা পাতি বহুত‌ ভাল লাগিল। আৰু ভাবিছোঁ যে‌ এদিন লগ পালে ইয়াৰ বিষয়ে সমস্যাৰ সমাধানৰ বিষ বিষয়ে এটা এৱাৰনেছ এটা কেম্প এটা পাতিম।
নিশ্চয় নিশ্চয়, আৰু বেলেগৰ লগতো কথা পাতি অকনমান আমি অ'
বস্তু খিনি মানে, অ' অ' মানুহক মানে তুমি কোনোবা এটাই মানে আগুৱাই আহিলেহে বাকীবোৰে আগুৱাই আহিব ন! ত' গোটেইবোৰে যিমান পাৰোঁ, মানুহ গোটাই যদি আমি মানুহক যদি বুজাব পাৰো যে এইবোৰ ঘৰে ঘৰে চলি আছে মানুহৰ সকলোৰে মনত কিবা না কিবা মানে সমস্যাত আছে আৰু সেইটোৰ পৰা ওলাই আহিবৰ কাৰণে নিজক ভালকে ৰাখা আৰু নিজৰ ভিতৰতে সমাধানখিনি ওলাই সেইখিনি পালন কৰিলেহে আমি ভালে থাকিম বুলি মানে সকলোকে মানে জনাব মন আৰু।
নিশ্চয় নিশ্চয়।
অ'।
নিশ্চয় আমি ওলাই যাম এদিন।
তুমিও তোমাৰ লগ বন্ধৱী - বান্ধৱী চবকে কব বা আৰু এইটো কথা, এদিন আমি গোটেইবিলাকে ওলাই ফালে সমাধানটো মানে চবৰে লগত মানে ওচৰ চুবুৰীয়াৰ লগত পাতিম বুলি ভাবিছো আৰু।
ঠিক আছে, নিশ্চয় মই ক'ম। বাৰু মোৰো লগৰ সমনীয়াবোৰক।
অঁ, ঠিক আছে তেন্তে। মন চন বেয়া লাগিলে ফোন চোন কৰি থাকিবা।
ঠিক আছে, তুমিও মোক ফোন কৰিবা মন চ চন বেয়া লাগিলে জনাবা। কথা পাতিবা মানুহৰ লগত, ঠিক আছে হ'ব ৰাখিছো পিছে আজিৰ কাৰণে, ধন্যবাদ।